কেছা
আছো আৰু এনেই চাহ একাপ খাই উঠিলো তুমি কি কৰি আছা?
ময়ো জাষ্ট চাহ খায়ে উঠিলো।
অ আজি গৈছিলানে স্কুল?
গৈছিলো।
আঁহ ঠিকেই আছে
তুমি এই গৰমতো ইমান চাঁহ খোৱা নে
মই চাহ মানে গৰম ঠাণ্ডা নাই মোৰ চাহ বুলি কলে চাহ মানে চাহে আৰু চাহটো ভাল লাগে সেইকাৰণে খাঁও দিনটো তুমি নোখোৱা নেকি বাৰু চাঁহ
ময়ো চাহ খাওঁ চাহ খাই ভাল পাওঁ আৰু তুমি চাহা ভাল পোৱা নে কফিটোও ভাল পোৱা
মই এতিয়া চাহটো মানে দিনত মোৰ চাহটোৱে বেছিকে চলে কিন্তু কেতিয়াবা কেতিয়াবা একদম যেতিয়া মানে ৰাতিপুৱা উঠো অফিচলৈ যোৱাৰ আগত কেতিয়াবা কেতিয়াবা বহুত টোপনি ধৰি থাকে তেতিয়া একাপ কফিও মই খাই দিওঁ মানে কফিটো খালে কি হয় মোৰ টোপনি মানে একম ধুনীয়া মানে হেৰি হয় মানে খুলি যায় আৰু অলপ মানে মাইডটো ফ্ৰেচ হৈ যায় কফিটো খালে মানে আৰু বহুত টাইমলৈকে টোপনি নধৰে যদি টোপনি ৰাতি নহয় হ'লেও মানে ৰাতিপুৱা কফিটো খোৱাৰ পিছত টোপনি আৰু মানে মোৰ নধৰে পিছত সেইকাৰণে মই ৰাতিপুৱা কেতিয়াবা কেতিয়াবা কফিটো খাওঁ কিন্তু এনে মই কব গলে তিনি চাৰিবাৰ দিনত মই চাহে খাওঁ তুমি কি কৰানো তুমি কি খোৱা
মই ও তোমাৰ দৰে ৰাতিপুৱা ধৰা কফি খালো তাৰপিছত দিনত চাহে খাম
অঁ
অঁ কফিও খোৱা যায় আৰু ধৰা অঁ পৰীক্ষাৰ খাঁও ওচৰ আহিলে তেতিয়া কফি খোৱা যায় ৰাতিকে এনেতো চাহে চলে আৰু
অঁ
তুমি বাৰু কিমান মানে ঘনাই চাহ বা কফিটো খোৱা
মই মইতো মানে দিনত মানে মই অঁ কফিটো তোমাৰ উম তিনি চাৰি কাপ খাওঁৱে
উম
আৰু চাহটো মই সেই তেনেকৈ খাওঁ মানে কফিটো যে মই ক'লো কফিটো মই তিনি চাৰিবাৰ তেতিয়াই খাওঁ যিদিনা মোৰ একদম টোপনি ধৰিছে নহলে যদিটো মোৰ টোপনি নধৰে মই চাহটোৱে বেছিকৈ খাওঁ
অঁ
আৰু মই এই ৰাতিপুৱা কেতিয়াবা কেতিয়াবাহে কফিটো খাওঁ টোপনি ধৰিলে আৰু টোপনি ধৰা দিনা মই কফি খাওঁৱেই বাৰু তিনি চাৰি কাপ হৈ যায় কিন্তু এনে যোনটো মোৰ ইউজুৱেল ৰুটিনটো তেতিয়া কি হয় মই ৰাতিপুৱা কফি বা চাহ খাওঁ মানে টোপনি ধৰা নধৰাৰ ওপৰত ডিপেণ্ড কৰে সেইটো তাৰপিছত মই গুচি যাওঁ অফিচ অফিচলৈ যোৱাৰ পিছত মই বাৰটা বজাত আকৌ একাপ চাহ খাম তাৰপিছত আকৌ এই চাৰিটা বাজিলে মানে লগৰ অফিচৰ লগৰ কেইটাৰ লগত আকৌ বহি পেলাই একাপ চাহ খাম তাৰ পিছত আকৌ অফিচৰ পৰা উভতা টাইমত ৰুমত যদি মই অ লগৰে কোনোবা লগৰ যদি মাতে গৈ পেলাই সেই চাহ চাহটোৱে খাওঁ মানে
মানে বহুত চাহ হোৱা আৰু
বহুত চাঁহ খাওঁ আৰু মই
মই ও চাহ খাঁও তোমাৰ দৰে কিন্তু কফিটোও খাওঁ আৰু মানে ধৰা তোমাক একজাম বা তেনেকুৱা ধৰণৰ কিবা আহিলে আৰু কফি টো লাগে দিয়াচোন
লাগে লাগে একজাম একজাম আহিলে কফিটো লাগে সেইটো মই বুজিছো কাৰণ অঁ বহুত টোপনি ধৰে ন একজামত আৰু জানাইতো বুক খুলিলেই টোপনি ধৰে কফিটোহে বচায় লাষ্টত
তাকে তুমি তোমাৰ ঘৰত অকল তুমিয় চাহ খোৱা নে তোমাৰ ঘৰত সকলোৱে মানে চাহে খায় নে কফিও খায় তেওঁলোকে
নাই মোৰ ঘৰত বিশেষকে চাহটোৱে চলে এতিয়া আহ মোৰ দেউতাৰ ডায়েবেটিকছ আছে মোৰ দেউতা মোৰ দেউতাও সেই গাখীৰ চাহটোহে খাব কিন্তু চাহটো খাব ডায়বেটিকছ থাকিলেও কিন্তু চেনী বা গুুৰ একো নিমিলাই একদম মানে গাখীৰ পানী আৰু চাহপাত সিমানে হ'লেও মানে চাহটো খাব চাহটো নেৰে আৰু মায়ে মায়েও এইফালে মাৰতো একো মানে বেমাৰ নাই মা পুৰা মানে চেনি দিয়া চাহটোৱে খায় আৰু ঘৰত ভন্টি সকলেও মানে চব চাহে খায় মানে আমাৰ কফিটো চলে মানে কেতিয়াবা গেষ্ট যদি আহে কোনোবা যদি আহে আমাৰ ঘৰলে অ যদি সোধা হয় কি খাব যদি কফি খাও বুলি কয় তেতিয়া মানে অকন বেছিকে বনালে তেতিয়াহে মানে মায়ে এ অকমান কফি টো খায় দেউতাও খায় অকমান এনে মানে কফিটো আমাৰ ঘৰত নচলেই মানে কফি মানে এক্সপায়াৰ হৈ থাকিলে কফিটো মানে এনে কোনো মানে এনেকে খাব নিবিচাৰে কিন্তু চাহটো মানে দিনি ৰাতি চলেই আৰু মোৰ দেউতাটো একদম মানে চাহ ইমানে ভাল পায় তিনি চাৰিবাৰ খাবই মানে মোৰ নিচিনা মই মানে মই দেউতাৰ নিচিনা কব গ'লে তিনি চাৰিবাৰ তোমাৰ মানে চাহটো লাগিব এদিনত ক'তব গ'লে চাহ টো খাই আহিল বাহিৰত গৈ পেলাই চাহ খাই আহিলেও ভিতৰত মানে একাপ খাবয়ে মানে দেউতাই তেনেকুৱা ত চবে মানে বিশেষকে এতিয়া চাহটোৱে ভাল পায় তোমালোকৰ ঘৰৰ কি কণ্ডিশন
তোমাৰ দৰে তোমাৰ দেউতাই যেনেকে ধৰা বহুত বাৰ চাহ খাই মোৰ দেউতাও মানে লাগিবই আৰু চাহটো নহলে তেওঁৰ খঙে উঠিব মানে তেনেকুৱা এটা চ্ চাহ ধৰণৰ হৈ গৈছে বাৰু ঘৰৰ ডাঙৰ মানুহ বোৰে তোমাৰ ধৰা চাহো খাই ভাল পাই দিয়া কষ্ট কৰে যিহেতু চাহটো লাগে তেওঁলোক
উম', আৰু উম বিভিন্ন ধৰণৰ চাহপাতৰ বিভিন্ন ধৰণৰ টেষ্ট। টেষ্টটোও বেলেগ, চাপ পাত বেলেগ হ'লে, টেষ্ট ও বেলেগ
সেইটোও হয় বাৰু এতিয়াতো আমি, তুমি ক'লা যে তোমাৰ ঘৰত বহুত চাহ চাহে চলে, বা মোৰ ঘৰতো বহুত চাহে চলে, আৰু কফিটো ধৰা কেতিয়াবা কেতিয়াবাহে চলে, ত' তুমি এনে কোনটো কফি খাই ভাল পোৱা নো, হট কফি খোৱা নে কল্ড কফিত খাই ভাল পোৱা?
কল্ড কফিটো মই কেতিয়া খাওঁ জানা, যেতিয়া মানে একদম অফিচৰ পৰা আহিছো গৰমো লাগি আছে, ভোকো লাগি আছে, আৰু টোপনিও ধৰি আছে, তেতিয়াই মই মানে কল্ড কফিটো বনাই খাওঁ, গাটোও ঠাণ্ডা কৰি দিয়ে আৰু টোপনি টো মোৰ গুচি যায়, কিন্তু জেনেৰেলি মই ক'ফি হতটোয়ে খাওঁ। কাৰণ মোৰ তনচিলৰ অলপ প্ৰব্লেম আছে টো, আৰু সেইটো টো বেলেগ কথা কিন্তু এনে মোৰ হত ক'ফিটোৱে, ক'ফিৰ ভিতৰত হত ক'ফিটোৱে খাই বেছি ভাল লাগে। ডেলগনা ষ্টাইল অকমান, হট ক'ফিটোৱে ভাল লাগে, তুমি কি ক'ফি বনাই খোৱানো এনে?
মই এনে ধৰা তোমাৰ, হট ক'ফিটোয়ে খাও কিন্তু যেতিয়া ধৰা তোমাৰ বেলেগ জেগালৈ ধৰা ওলাই গ'লো তেতিয়াতো মই কল্ড ক'ফিটো মানে খাই ভাল লাগে, দুয়োটা ক'ফিয়ে খাই ভাল লাগে, কিন্তু পৰিস্থিতিৰ ওপৰত তোমাৰ নিৰ্ভৰ কৰে ঘৰত থাকিলেতো তোমাৰ, হট কফিয়ে খাম, ত বাহিৰত ওলাই গলে মানে ক'ল্ড কফি টো মানে বেছি ভাল লাগে। আৰু কোৱা তুমি তুমি মানে কেনেকুৱা ধৰণৰ চাহ খাই ভাল পোৱা, চেনী দিয়া খাই ভাল পোৱা নে, গুড় দিয়া নে, চেনী নিদিয়াকেই কোৱা
মই এনে মই চেনী বাৰু নাখাও হা ইমানকে, মানে মই বহুত দিন আগতে মানে বহুত বছৰে হ'ল, মই চেন খোৱাটো এৰিলো, অ', মই গুৰ মিক্স কৰিলে বেছিকে ভাল পাওঁ, মই ঘৰত মানে ঘৰতো যদি বনাও মই গুৰটো দিওঁৱে, বেছি নহয় অকমান, আৰু মোৰ চাহত চেনী বা গুড় একো মিঠা নহ'লেও চলি যায়, মানে খাই, খাই এতিয়া হেবিটটো হৈ গ'ল যে, মি মিঠা হ'লে মিঠাত মই গুৰটো খাওঁ, মিঠা ন'হলে মিঠা নহ'লেও চলে মানে। এনেকুৱা হৈছে, কিন্তু বেছিভাগ মই গুৰটো দিওঁ। উম', কেতিয়াবা পুৰি চুৰি হলে, অ হেৰি কচুৰি হ'লে, সেইবিলাকত মানে, মিঠা চাহ খাই ভাল লাগে, তেতিয়া মিঠাটোৱে খাওঁ, নহ'লে এনেই মই হেৰি নিদিওঁৱে মানে গুৰো নিদিও, এনেই খাই দিওঁ আৰু।
ময়ো, ময়ো মানে ইমান এটা চেনী নাখাওঁ আৰু কিন্তু চাহৰ লগত তোমাৰ চেনীটো লাগিবই, তুমি যেনেকে ক'লা কচৰি বা চিঙৰা তেনেকুৱা ধৰণৰ যদি বস্তু থাকে, তেতিয়াতো চেনীটো লাগে আৰু।
উম আৰু তুমি যে ক ফিট যে খোৱা কেতিয়াবা কেতিয়াবা ক'ফিটো কোনটো ফ্লেভ তাৰমানে, কোনতো ফ্লেভাৰ বেছি ভাল লাগে, মানে আজিকালি বহুত উলাইছে নহয়, এইটো ফ্লেভাৰ, আমোক ফ্লেভাৰ, তামোক ফ্লেভাৰ, কোনটো মানে ফ্লেভাৰটো খাই বেছি মানে মুখত লাগ লাগে তোমাৰ
মই সাধাৰণতে তোমাৰ, ষ্ট্ৰবেৰী ফ্লেভাৰ এটা আছে সেইটোও খাই কিনে ভাল লাগে গে আৰু। বাকীটো বাকী ইমান এটা ভাল নালাগে, তোমাৰ তোমাৰ কোনটো ভাল লাগে নো?
মোৰ হেইজেলটো বেছি ভাল লাগে, মানে মই ছিলো অ, মানে পাউদাৰ হেজেলনাট পাউদাৰ, ত সেইটোৱেদি মই মানে আজিকালি ইমান মানে ভাল লাগে নহয়, এতিয়া মানে মই ক'ফি হলেও মই এতিয়া বেছি নাখাওঁ, চাহটোৱে খাওঁ কিন্তু যেতিয়া কফি খাওঁ মানে মই, এতিয়া মই সেই হেজ হেজেল নাটটোৱে ইউজ কৰোঁ মানে মই নেস্কেফে এইলাক মানে ইমান মানে এইবিলাক বাদ দিছোঁ মানে ফ্লেভাৰ এটা পালে মানে বহুত ভাল লাগে সেইকাৰণে মানে মই হেজেল নাটটোৱে আজিকালি মানে প্ৰিফাৰ কৰো ভাল লাগে মানে খাই পেলাই
তুমি চাহ টো নিজে বনাই ভাল পোৱা নে মায়ে বনাই দিলেহে ভাল লাগে
নাই মই চাহটো এতিয়া যদি মই কিবা কামত ব্যস্ত থাকো মায়ে বনাই দিলে মানে সুবিধা হয় কিন্তু এনে মানে নিজৰ হাতৰ চাহটো খাই মই বেছি ভাল পাওঁ মানে নিজৰ মানে এতিয়া মায়ে যে যেনিবা চেনি খায় এতিয়া মই তো চেনি দি নাখাও ন মই গুৰেদি খাওঁ এতিয়া মই মানে মোৰ গুড়ৰ পৰিমানণটো মানে গম পাও যে কিমান গুড় দিম মই কিমান গাখীৰ দিম কিমান পানী দিম এতিয়া মায়ে বনালে মায়ে মাৰ হিচাপত বনায় সেইকাৰণে কেতিয়াবা কেতিয়াবা মানে অলপ এই হেৰিৰ টেষ্টটো অলপ মানে কম বেছি হয় কিন্তু এনে মই নিজৰ চাহটো নিজে বনাই ভাল পাওঁ মানে চাবাচোন বহুত মানুহ আছে নিজৰ চাহ নিজে বনাই ভাল পায় মানে চাহটো মানে ভাল হ'ব লাগে আৰু
অ এতিয়া তোমাৰ লগত চাহৰ বিষয়েহে কথা পাতি ভাল লাগিল ৰাখিছো
ঠিক আছে‌